হেল্ল'
হেল্ল' হয় নমস্কাৰ
নমস্কাৰ
শুভ সন্ধিয়া
শুভ সন্ধিয়া
কি কৰি আছিলে
এনেই আৰু বহি আছিলো
অ
এতিয়া অলপ আজৰিতাই
অ অ তাইে নিজকো সময় অলপ দিব লাগে ন
উম হম তুমি কি কৰি আছা
মই আছিলছোঁ এনেই তাৰচত চাহ খালে
চাহ খোৱা নাই এতিয়ালৈকে
উম উম
খাও বুলিয়ে ভাবিছ
অঁ আচ্ছা গৰম বহুত পৰিছে যে
উম, হম। ইমান গৰমত অকলযেন নেমু পানী, পানী আৰু ডাবৰ পানী, কুঁহিয়া সৰক কুঁহিয়াৰৰ ৰস।
অ', হয়।
সেইবিলাকে খাই থাকা মন কৰে।
ভাল শৰীৰৰ কাৰণে গৰমত। সৰুটোক সতেজ কৰে ন তকে গৰমত এইবোৰেই খাব লাগে আৰু পানী নেমু
অ মই তিন লিটাৰ মান পানীতো খাবই লাগে
সেইটোৱে আৰু তাকে আজি ইমান গৰম পৰি গৈছে মানে গোলকীয়তা বিমান বৃদ্ধি পাই গৈছে লাহে লাহে পৃথিৱীত
অ', গ, গোটেই বিষয়তে একে অৱস্থা।
হয় দে গছ গছনিবোৰ কাটি পেলাইছে যে মানুহে তাৰ কাৰণে ইমান গৰম হৈ গৈছে। তাৰ উপৰি ইমান মানে কল কাৰখানাবোৰসমূহ হৈছে আজিকালি যেনিয়ে তেনিয়ে পৰিৱেশ মানে বহুত প্ৰদূষিতই হৈ গৈছে।
অ', এইটোৱে।
পানীসমূহ বহুত প্ৰদূষণ হৈ গৈছে, বায়ু প্ৰদূষণ হৈছে, মাটি প্ৰদূষণ হৈছে। চে।
অ', চব একেলগে হৈ আছে এইকাৰণেতো উত্তাপ বাঢ়িয়ে গৈ আছে।
সেইতোৱে। ন নদীবোৰতো আজিকালি বহুত প্ৰদূষিত হৈ গৈছে। আজিকালি মানুহবোৰে ইমান লেতেৰা কৰে য'তে ত'তে জাবৰ জোথকবোৰ পেলাই দিয়ে। গংগা নদীখননকো এৰা নাই সেইখনকো ইমান লেতেৰা কৰি পেলাইছে মানুহ সেই ইমান পবিত্ৰ নদীখনক।
এই এই ভক্তি ভক্তিৰ নামতে কিবা কিবি পেলাই থৈ গুচি আহে মান মানুহে।
অঁ, অঁ।
এই আমাৰ এই মানুহৰ এ নিজা কাৰণেই প্ৰদূৰ্ষণ নাই বাঢ়ি গৈ আছে মানুহ নিজে অলপ সচেতন হ'ব লাগে।
হয়, হয়, সেইটোৱে।
নিজে নিজে চবে যদি অলপ বুজি পায় তেনেহলে এনেকা নহয়।
সেইটোৱে সেইটোৱে ইমান লেতোৰ কৰিছে মানুহবোৰে। আৰু আজিকালি চবৰে ঘৰে ঘৰে গাড়ী মটৰবোৰ ইমান বেছি বৃদ্ধি পাইছে। গাড়ী মতৰবোৰ পৰা ইমান প্ৰদূষণ হৈ গৈছে।
এইটোৱে, তাকেইেতো।
বায়ু প্ৰদূষণ ইমান বেছি হৈছে যে জন অজন স্তৰটো এতিয়া ইমান ক্ষয় হ'বলৈ ধৰিছে।
অঁ, বেমাৰ ঠিকে কৈছে।
সেইটোৱে।
এই যে অতি পকণ ৰশ্মিটো এই এইটো আমাৰ মানুহৰ অহ হেৰি শৰীৰৰ, উম, এইটো মানুহৰ গাত পৰিলতো বুলিলে
হয় বহুত বেয়া বেমাৰ হয়। উম উম। অঁ, হয় আজিকালিতো মানুহৰ বহুত বেছি, কেঞ্চাৰতো বহুত বেছি বৃদ্ধি পাই গৈছে।
উম। কি ক'ব আৰু আৰু এই মানুহে যে প্লাষ্টিকৰ ব ব্যৱহাৰটো যেন এৰাই নাই।
অঁ সেইটোৱে
ই সৰু সৰু বস্তুৰ কাৰণে পলিথিন মানে প্লাষ্টিক সদায় ব্যৱহাৰ কৰে নিজে যেনে বজাৰ চজাৰ যাবলৈ হলে নিজৰ ঘৰৰ পৰা কিবা যদি অ বেগ ল মানে কিবা লৈ যায়। আমাৰ ইয়াতে আমাৰ মানুহে কিমান ধুনীয়াকে পাট দি বাহ দি বনাব পাৰে। এনেকা এইবিলাক বস্তু লৈ গলে কিমান ভাল হয়।
আৰু আজিকালি কাগজৰো বেগ ওলাইছে, উম। সেইসমূহ ব্যৱহাৰ কৰিব পাৰে।
তেনেহলে প্লাষ্টিকৰ ব্যৱহাৰ টো অলপ কমি যায়। বনিছ নিজ কমি চাবল
তাকেই প্লাষ্টিকৰ ব্যৱহাৰটো কমেই কৰিব লাগে। কাগজৰ বেগসমূহ ওলাইছে সেইসমূহ ব্যৱহাৰ কৰিব লাগে
আৰু প্লাষ্টিক টো অ প্লাষ্টিকটো মানে আমাৰ য'তে ত'তে পেলাই থোৱা কাৰণে মাটি প্ৰদূষণটো হৈয়ে আছে। উম পানী প্ৰদূষণ হৈ আছে। আৰু এইবিলাক যে বিচাৰি বিচাৰি চৰকাৰে যে পুনৰা পুনৰাবৃত্ত কৰে
উ
ততেওতো আকৌ কিমান অ তাপৰ প্ৰয়োজন কিমান খনিজ পদাৰ্থৰ প্ৰয়োজন তাৰ পৰা আকৌ উম আহ নিৰ্গত যে বিষাক্ত ধোঁৱ সমূহ
হয়।
মানে এইবিলাক বস্তু ভাত উ পুনৰ উপযোগী কৰাতেও আকৌ
অঁ প্ৰদূষণ হৈছে আৰু বহুত কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন অক্সাইড দি ফ্ল ফ্ল'ৰ কাৰ্বন সম ইমান ভয়ানক গেছ এইসমূহ ইমান নিৰ্গত হৈ আছে কল কাৰখানাসমূহৰ পৰা এইবোৰে বহুত ক্ষতিসাধন কৰিছে অজন সৰটো ধ্বংস কৰিছে তাৰোপৰি মানুহৰ হাওফাওটো বহুত ক্ষতিসাধন কৰিছে। উশাহ হোৱাত মানুহক কষ্ট আজিকালি, আজিকালিটো মানুহ বেছি বয়স জীয়াই থাকি থাকিবই নোৱাৰে ষাঠি, সত্তৰ বছৰতে মানুহৰ বহুত বেমাৰ
বেমাৰতটো হৈয়ে যায় পঞ্চাশ বছৰ মান পাৰ কৰিলেই মানুহ শৰীৰত বেমাৰ
ডায়েবেটিছ টো মানুহৰ ঘৰে ঘৰে
ঘৰে ঘৰে ৰাতিপুৱা ৰাতিপুৱা যে মানুহে শৌচ কৰাৰ কাৰণে ওলাব তাতেও মানে ভাল বঁতাহ এটা ল'ব নোৱাৰে এনেকা ৰাতিপুৱা, ৰাতিপুৱা একদম উ মানে প্ৰদূষিত বঁটা
হয় হয় সেইটোৱে তাকে গছ গছনিসমূহ নাইকিয়া হৈ গৈছেতো সেইকাৰণে মানে বায়ুটো প্ৰায় প্ৰদূষতেই হৈ গৈছে
উম।
যেতিয়ালৈকে গছ গছনি আগৰ দৰে আগৰ নিচিনা একদম ভালকে সেউজীয়া নহয় হব। তেতিয়ালৈকে বায়ু প্ৰদূৰ্ষন টো ঠিক কৰা মানে কোনো উপায়ে নাই সম্ভৱ নহ'ব।
তাকে তাকে। হে তাকে প্ৰদূষণটো মানে মানুহে নিজে ৰোধ কৰিব লাগিব আৰু নহ'লে মানুহৰ নিজৰ কাৰণে বহুত অসুবিধা হৈ যাব
উম আমাৰ পৰৱৰ্তী প্ৰজন্মই আৰু মানে আৰু বেয়া অৱস্থা হ'ব।
অঁ অঁ হয়তোৱে নৱপ্ৰজন্মৰ আৰু বেছি বেয়া অৱস্থা হ'ব তেওঁলোকেতো চাগে আৰু বেছি বছ কষ্ট পাব পৰিৱেশ প্ৰদূষণৰ কাৰণে
আগতে কেতিয়াও অ কেতিয়াও ভাবা নাছিলো যে পানী যেনেকে, এনেকে মানুহে আনি কিনিব।
অঁ। তাকে। উম, উম।
খাই আজিকালি।
খিনি খাব লগগীয়া হৈছে, আৰু কেতিয়াবা চাও
আহ বায়েও কিনি ফোৰিছে।
অ', সেইটো অৱস্থ সচাও হ'বগৈ এসময়ত। পানীৰ নিচিনাকৈ এসময়ত বায়ুখিনি খাব লাগি হয় বায়ু কিনিব লাগিব এসময়ত পানীৰ নিচিনাকৈ এইটো অৱস্থাত থাকিলে। তাকে ঠিকেই কৈছে। আৰু প্লাষ্টিকৰ বটলতহে আৰু পানীবোৰ কিনি কিনি খাই সেইটোওতো ভাল নহয়।
সেইটোও ভাল নহয়, হম। মানুহৰ শৰীৰত কিমান যে সৰু সৰু কনা ভিতৰত যাই আমি নিজা চকাত চকুতো দেখিব নোৱাৰো।
উম, উম, সেইটোৱে।
এইবিলাক কোনবীক্ষণ যন্ত্ৰ দি চালেহে গম পাব কিমান বস্তুৰ ভিতৰত যায়। সেইবিলাক বস্তুৰ কাৰণে মানুহক এই বেমাৰ আজাৰ হৈ থাকে।
উম, সেইটোৱে। চাই খোৱা বোৱাবোৰো চাই চিতি কৰিব লাগে।
তাকে, প্লাষ্টিকৰ ব্যৱহাৰটোৱে মানে মানুহক বহুত বেমাৰ
বহুত বেমাৰ কৰিছে, অঁ। চব বস্তুৱে প্লাষ্টিকৰটো। অকল পানী নহয় কিবা খোৱা বস্তু কিনিব যাবা সেইটোও প্লাষ্টিকৰ
প্লাষ্টিকত
আমি যদি কিবা হোটেল চোটেলত খাব যাওঁ তাতেও প্লাষ্টিকে
সেইটোৱে। প্লাষ্টিকৰ ডিছবোৰ ওলাই গ'ল ন? আজিকালি খোৱা বোৱা চ'ব ডিছবোৰ বাতিবোৰ চ'ব চ'ব প্লাষ্টষ্টিকেই হয় গ'ল।
মানুহে আপত্তি নকৰে ইমান ব্যস্ত জীৱনৰ মাজত। যি পায় তাই সেইটোৱে খাই দিয়ে।
তাকে। প্লাষ্টিকটো মানে ইমান উপকাৰী নহয় আৰু বহুত অপ আৰু বস্ত বহুতে বেমাৰ কৰিছে বহুথ বেমা খতি কৰিছে প্লাষ্টিকৰ পৰা। তাকে। আৰু
ক
সেইটোৱে আৰু বাকী সেইবোৰে বহুত প্ৰদূষণৰ সৃষ্টি হৈছে ন প্লাষ্টিকটো মেইনলি অতৰাবই লাগে মানে একেবাৰে।
অন্তত এইটো অতৰাই কেনে আমি কাগজ এই পাত বা এইবিলাকৰ বস্তু ব্যৱহাৰ কৰিব লাগে।
হয়, হয়, সেইটোৱে। আৰু এইটো হেৰি নহয় এইটো পাচন নহয় যে। প্লাষ্টিকটো প্লাষ্টিকটো পুৰিলেও পুৰিলেও বায়ু প্ৰড হৈ যায় মাটিটোতো পাচন নহয়গে।
মাটিটোও পাচল নহয়।
হম
কোনো ফালৰ পৰা এইটো সুবিধা নহয়েই
হয়।
উ সেইটোয়ে তাকে।
আত্ছা
আৰু সেইটোৱেই আমি মানে মেইনলি প্লাষ্টিকটোৱে আঁতৰাব লাগে আৰু। আৰু আজিকালি চবৰে ঘৰে ঘৰে ফ্ৰিজবোৰ হৈ গৈছে ৰেফ্ৰিজৰেটৰ হৈ গৈছে এ চি হৈ গৈছে ন সেইবোৰৰ ফলতো বহুত গৰমো হৈ গৈছে। সেইবোৰক বহুত বেছি বেয়া মানে ফ্ৰীজবোৰটো, ফ্ৰীজবোৰ খুলিলে বহুত এটা গেছ এটা ওলায় সেই গেছটো বহুত বেয়া পৰিবেশৰ কাৰণে।
অ
তাৰোপৰি এ চি সমূহ হতো এ চি সমূহ ব্যৱহাৰ কৰিলেও তাৰ পৰাও মানে গৰম হাৱাটো যিটো ওলাই যায়। পিছফালে দিছে এচিৰ পিছফালে অঁ সেই তো সেইটো দি মানে বহুত ভয়ংকৰ ক্ষতিসাধক গেছ এবিধ ওলায়। তেতিয়া মানে পৰিৱেশ বহুত প্ৰদূষিত কৰিছে।
উম।
ত এয়া এইসমূহৰ ওপৰত মান চৰকাৰে বিশেষ পদক্ষেপ লব লাগে।
অঁ!
যাতে প্ৰদূষণটো অকণমান ৰোধ হয়।
অঁ!
তাকে!
মই নিজে জাগৰণ হ'ব লাগিব, চৰকাৰো জাগৰণ হ'ব লাগিব।
সজাগতা, সজাগতা তেনেকেই সৰু-সৰু ল'ৰা-ছোৱালীকো তেনেকেই শিক। কা দিব লাগে, যাতে গছ ৰোপন কৰিবলৈ শিকাব লাগে। আৰু মাজতে এটা নিয়ম আহিছিল ন নিজৰ নিজৰ জন্মদিনত গছ পুলি ৰোপণ কৰিবলৈ শিকাইছিলে যে উম! এতিয়া গছ গছনিবোৰ বৃদ্ধি পায়।
উম! এইটো মানে একদম, একদম নিয়ম কৰি দিব লাগে।
উম, উম! সেইটোৱে। তেনেকে, আমি, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া কিন্তু সেইটো নিয়ম আছিলে তেনেকে যে নিজৰ নিজৰ। জন্মদিনত কমেও এজোপাকে গছ ৰোপণ কৰিব লাগে। যাতে পৰিৱেশটো আৰু গছ বৃদ্ধি পায়, পৰিৱেশত আৰু